হেল্ল' শুনিছ নে অ কাম বন নলাব এই ঘাঁহ বন অলপ উঘালিলো তাৰপা গা ধুবই পৰা নাই ধুম গৈহে এতিয়া। জলকীয়া পুলি কেতামান লগাইছো। জলকীয়া পুলি লগ, হা।
খাতৰ চাত জলকীয়া পুলি লগাব নাপায় নহয়।
নাপায় নেকি গ'লেচোন কালি বোলে তিনদিন হৈ গল।
খেদে এই আমাৰ ইয়াত যেনিবা সদায় লগাই এ সাত হেজাৰ নাপায় হেৰি নাপালে নহয়। কাম কৰিয়ে আছে মানুহে কিছুমানহে পালেগৈ।
গুটি কেইটামান পচাইছো মানে তাৰ পৰা আকৌ পুলি কেইটা হৈছে হৈ আছে সেইকেইটা এতিয়া লেঙ লেঙকে বাঢ়ি গৈছে মই ভাবিছো কাটি দিও নেকি অ' আগ কেইটা অলপ- অলপ।
অ' আগ কেইটা কাটি দিলে জোপোহা হ'ব কাটি দিবি জোপোহা হ'ব তে এতিয়া গছডাল আগকেইটা চিঙি চিঙি দিলেই হ'ল হাতেদি ভাঙি দিলে।
অ' এয়া কলিও আহিছে যে অকণ-অকণ। অ অ।
একো নহয় জোপোহা হৈ হৈ হেৰি হব।
কলিকেইটা আকৌ জ জলকীয়া অ'জলকীয়া লাগিব ওলাইছ যে চলি আহিছে বুলি ভাবিও আকৌ ৰৈ গ'লো।
গছডাল জোপোহা হ'লে জলকীয়া বেছি লাগিব। নহ'লে লিং লিংগীয়া হয় এটা এ এটা আগ হৈ গ'লে কেটা জলকীয়া লাগিব বেছি নালাগিব নহয়।
উম তাকে ভাবিছো দুটা তিনিটা কলি পেলাইছে আগটো একেবাৰে। পোৱা পালেগৈ গছডাল নাইয়ে। কোনখিনি কাটিম আগটো কাটিম নে তলপা কাটিম অকমান।
তলত নহয় আগটোৰ পৰা অকণমান দুই এঞ্চিমান তলত চিঙি দিলেই হ'ল।
অ' কেঁচি দি কাটি দিম নে চিঙি দিম।
হাতে ভাঙি দিলেও হয় কেঁচিয়েদি কাটি দিলেও হয়। কেঁচিয়েদি কাটি দিলে মানে কষ্ট নাপায় গছডাল। আবেলি কাটি দিবি এতিয়া নহয়।
আবেলি নহ।
দিব যে কাটি দে লৈলে গছডাল কষ্টও পাব পাৰে।
অ'- অ'।
আবেলি কাটি দিলে তেতিয়া হেৰি নহয় আৰু। অ' আবেলি কাটি দিলে ৰাতি সন্ধিয়াকণ পানী দি কৰি থোৱাৰ পিছত। ৰাতিটো ঠাণ্ডা হৈ থাকে যে এতিয়া দিনটো ৰ'দত
তেতিয়াহ'লে আবেলিয়ে দিম আৰু মই তাকে ভাবি আছো। গৈছিলেয়ে কাটিব গুটি কেইটা আহা দেখি পেলাই ৰৈ গ'লো যে। ভালে- ভালে।
হয় কেতিয়াবা তেনেকুৱা কাটি দিয়া পিছত গছডাল মৰি যায় গৈ যে। গছডাল লৰে এতিয়া আকৌ বৰষুণৰ দিন নহয় জানো। বৰষুণৰ দিনত গছডাল লৈ থাকিলে কাটি দিয়াৰ পিছত ৰ'দত যদি হেৰি হয়। তেতিয়া হেৰি হয় গছডাল মৰি যাব পাৰেগৈ।
অ' তাকেতো আও এটা পুলি আছে সৰু আছে সেই সৰুটো হে উম সৰুটো কাটি দিলে কোনো ধৰৰ আগ।
একো নহয় সৰুতে কাটি দিবহে লাগে অঁ অকণমান।
এবেগেটমান যদি ওখ হৈছে কাটি দিব পাৰে আগ কেইটা। কাটি দিব পাৰিলে তেতিয়া ভালহে হয় জলকীয়া বুলি নহয় আৰু বেঙেনা চেঙেনা যি গছেই হওঁক, আগকেইটা যদি ছিঙি দিয়া যায় গছডাল জোপোহা হয় মানে, জোপোহা হ'লে তেতিয়া হেৰি হয় আৰু এই গু
বেছিকে লাগিব মানে উম তাকে এতিয়া এহাত মানেই হ'ল যে লিংলিংকে।
ছিলোঁ যে তেতিয়া মানে তে অ তেতিয়া তাত শিকাইছিলে আৰু গছৰ পুলি কেনেকে কলম দিব লাগে। গছ, যিকোনো গছৰ পুলিয়ে কলম দি পেলে লগাব পাৰে যে, মাটিত ডাল তেনেকে লগাই। অকণমান ঠাইতে বহুত গছৰ পুলি লগ লগাই থৈ দিব পাৰে। ডাল কাটি-কাটি মধুৰিআম, আম গছ তেনেকে ভাল জাতৰ হ'লে মানে, তেনেকৈ কৰিবৰ কাৰণে ভাল। অ এটা মেড মেডিচিন এটা লাগে আৰু
মেডিচিন টো কি মেডিচিন দিলে পোক চোক মৰা যায়? সেইটোও কবিছো
অ সেইটো উম এই মোৰ লিখা হৈ আছে।
লিখা হৈ আছে। অহ
ৰঙা-ৰঙা পোক পৰে যে
অ সেই পোকটোৱে মানে, এই পদিনা বিলাকো খাই‌ কৰি দিছে, ইমান ধুনীয়াকৈ হৈছে। এতিয়া মই লগাইছো। অ সেইটো পোকে খাই দিয়ে পাত বিলাক
উম।
তেতিয়াহ'লে মই সেটো পুলি, হেৰি লেং লেংকে বাঢ়ি যোৱা জলকীয়া পুলিটো জলকীয়া গুটি দুটা আহিছে। উম। কাটি দিলে একো নহয় ন? এনেই যাওঁক আৰু সেই কেইটা। অ এনেই যাব
ভাল হেৰি, ধাৰ থকা হেৰিতে অ কটাৰী বা চুৰি এখনে দি কাটি দিলে বা কেঁচিয়ে দি কাটি কাটি দিলেও হ'ব, কেঁচিয়ে দি কাটি দিলে বেছি ভালহে মানে
উম সেইকেইটা এনেই যাওঁক আৰু ন সেইকেইটা মোহতে নাকাটি পেলাই আকৌ পিছত নাহিব ও মিছা
সেইকেইটা কাটি দিলে একো নহয়, পিছত গছডাল জোপোহা হ'ব, মই দিছোঁ নহয় তেনেকে।
দিছ অ অ।
অকণমান হেৰি আগটো মৰ যোৱা পৰা নিচিনা হৈছিলে, আগটো চিঙি দিলোঁ এতিয়া ধুনীয়া জো বুঢ়া হৈ জলকীয়াও লাগিছে।
অ কোন জাত? একেবাৰে সৰু জাত নে?
নহয় অকণমান মিডিয়াম চাইজৰ আৰু ফিম জলকীয়া যে অকণ
আজিকালি লাগে যায় এই গৰমাৰিত আছে যে তেনেকুৱা।
অ বগা বগা।
বগা বগাজাত। উ সেইটো আজিকালি
এই অকণি-অকণি, হেৰিত যে, জংঘলৰ মাজত হয় যে, স
অহ অ।
সেইটো বেছি ভাল আৰু এজাত আছে নহয়? কিবা গা হেৰি ভোত জলকীয়া নিচিনাই যে ফোপোলা-ফোপোলা হয় আৰু আছে যে সেইটো সেইটো আছে দুজোপামান, সৰু-সৰু হৈ আছে আৰু হেৰি হোৱা নাই আগ কেইটা চিঙি দিছো সেইকেইটা লগা নাই। এই অকণ বগা-বগা নিচিনা নিচিনাডাল লাগিছে আৰু তাতে এজোপা সেইদিনা, জল অ ছাগলীয়ে খাই থৈ গ'লহি আহি। সেইদিনা এডাল আহি উম, পুতুককে নাবাহে ছাগলী খোৱাৰ পিছত
নাবাহে মোৰ বাহাই নাই আকৌ ফুল চুল তেনেকে খাই থৈ গ'ল।
ফুল আমাৰ এই কিনি অনা ফুলৰ পুলি মই কি ফুল আছিলে জানো মানে হেৰি নাজানো আৰু নাৰ্চাৰীৰ পৰা ডেৰশ টকা দি পুলি এটা কিনি আনিলোঁ। ফুলিবই নাপালে অকণমান পসাই আৰু ছাগলীয়ে খাই পেলাই মানে গোটেই হেৰি বছৰে ফুলি থাকে ফুলটো
হয় নেকি সেনেকুৱা ফুল ভাল উম, ভাল গছ এতিয়া মানে ছিজনৰ ফুলটো এতিয়া মই ৰুইছিলো নাইকিয়াই হ'ল সেই গছ কি নাম আছিলে ফুলজোপা দিবিচোন ফটো - ফটো আছে যে দিবিচোন।
বাৰমাহে ফুলি থে যদি লৈ যাও। আনি পেলাই লগাই দিলেও ছাগলীয়ে খাই
অহ, কি নাম আছিলে?
নামটো পাহৰি থাকিব আকৌ নাৰ্চাৰীখনত গ'লে বোলো আনিব লাগিব।
অ, শু শুনি থাক - শুনি থকা থাকিলে মোক ফোত ক'বাত পালে সেইজোপা ফুত
অ, সেই নাৰ্চাৰীখনত গ'লে পাম চাগে। এইবাৰ হেৰিফালে যাওতে আমনিৰ ফালে ফুৰিবলৈ যাওতে তেতিয়া হা
আহঁ
আমনি ফালে ফুৰিবলৈ যাওঁতে লৈ আহিছিলো মানে নাৰ্চাৰীত সোমাই বোলে
অ, সেই চাইদ ধুনীয়া ধুনীয়া ফুল আছে তেজপুৰ ফালে। তেজপুৰ ফালে মানুহবিলাকে খুব ভুল লগাই ধুনীয়া - ধুনীয়া ফুল থাকে আমাৰ ইয়াত ইমান নলগাই যায় ইমান নাপাওৱেই সেইকাৰণে নাৰ্চাৰীটো
উম, সেইফালে নাৰ্চাৰীখিনিত দেখিলে।
ভাল লাগে সেইপিনে আহ। সেইটো সেই চাই ন নাৰ্চাৰী বিলাক ধুনীয়া ধুনীয়া ফুল থাকে ৰখা আজিোন কাতা গল যে
দেখিলো অ, হেৰি তাৰপিজাত নহ'লে দেৰি হয়। যে অকণ সোনকালে গ'লে তেতিয়া ভাল হয় আৰু।
অহ ',
নহয় বৰষুণ ধৰি আছিলে যে অকণ সোনকালে গৈছে মানে ৰাস্তাত যাতে বৰষুণ বৰষুণ নপৰে বৰষুণ পৰিলে কালি বৰষুণ পৰিছে অ, মই আজৰি আৰু এতিয়া। আঠটা বজাত আঠটা দহ পোন্ধৰত মানে আজৰি হোৱা যায়গৈ আৰু
অ, মোৰ আকৌ নহয় - নহয় দহটালৈকে এ
অঁ তাৰপিছত সিহঁতক পঠোৱাখিনি আজৰি হয় বাকী ঘৰ দুৱাৰ মোচা কেঁচা তাৰপিছত আকৌ কাপোৰ কানি ধোৱা কামখিনি থাকে আৰু মানে ৰন্ধা বঢ়া কামখিনি আৰু। জৰি হৈ যোৱা হয় সিহত পিছত মই লাহে ধীৰে বনাই কৰি খাও আৰু চাহ তাহ। তেনেকে সিহঁতক পঠিয়াই লৈ পেলাই চাহ অকণ বনাই খালোঁ
তেনেকেই ময়ো আগতে কৰো পঠাই লৈ পেলাই বহি লও অকমান অ, পঠাই পেলাই ধুনীয়াকে বহি চাহ চাহ অকন খাই লওঁ তাৰাপৰা কামত লাগি যাওঁ আৰু
দিনতটো থাকিবই আৰু বোলো কাম খিনি। পিছত কৈ থাকিম আৰু নহ'লে আকৌ সিহঁতৰ স্কুল দেৰি হৈ যাব দেৰি হ'লে আকৌ গালি খোৱাত কয় মোৰ কামখিনি দীঘৰতে থাকিম যেতিয়া অকণ বাহিৰ দিয় হৈ থাকিলেই হ'ল।
কৰিলেও হব অ স্কুল বৰষুণ দালো আজি বিশ্বাস নাই অ
পইচে আমাৰ ইয়াত।
আমাৰ ইয়াতো সে এনেকুৱা হৈ আছে ক নেকি আৰু।
মানে ভৰসা নাইকিয়া কোনোসমূহত ত বৰষুণ আহে কোনখিনি সময়ত কি হয়
ৰ'দ দি ৰাতিপুৱা ইমান ধুনীয়া ৰ'দ দি আছিলে এতিয়া আকৌ ৰ'দ চদ গ'ল বৰষুণ পৰিবলৈ হৈ আছে। অ'
উম।
মানুহ বিলাকে একদম পুৰা উম।
ৰ'দ ওলোৱা কাৰণে মই কাপোৰ চাপোৰ চাহফ দি থৈ দিছো। গা ধোৱাৰ আগতেই এতিয়া আকৌ বৰষুণহে আহিছে
ন নাই কাপোৰ সোপা সদায় ওলাই ধুবলৈ অহ তেনেকুৱাই পতকক পটকক আহে শ্বিলঙততো নাও একেবাৰে হেৰি মহিমাত ধুৰিব নোৱাৰি। ডেইলি সঁচাকে ইমান কাপোৰ ওলয় কাপোৰ খিনিও মানে সদায়। ধুবই এতিয়া গৰমত যে দুটা তিনিটা উলাই আমাৰ। ভাটবেলা এটা পিন্ধিব ভাটতিবেলা এটা ঘামি গ'লে।
স্কুলৰ পৰা আহি খেলি থাক শুনতে দুটা তিনিটা কাপোৰ উলিয়াই পেলাব ঘামি থাকিব পিন্ধি থাকিব।
অ ভামিলে একদম আমাৰ চনু থাকিল তো আৰু সলনি কৰি দিব সি। ঘামিব খুলিব চাহ স্পৰ্টিংক সেইটো সহ্য নকা খ থৈ দিব।
আমি বোলে অকনমান ভিজিছো যদিও ঘামিছো ঘামি বোলে ভিজিছিল ভিজিলেও পিন্ধিয়ে থাকোঁ
পিন্ধিয়ে থাকো কাইলৈত ধুই দিম আহ সিহঁতে সলায়য়ে থাকিব।
খুলি থাকিব অকণমান সিজিলেই
অহ লৰা ছোৱালীবিলাক আজিকালি অ সেইটোও খুলিব আমাৰো তেনেকুৱা অকমানুহ তিতিবৈ নিদিয়ে সি ভৰি কেইটা চিটিকি অকণ পৰিলে পান। পেন্টো তাৰটো খুলিলে আকৌ বেলেগ এ থাক সি থাকোতে যে আৰু ওলাই থাকে কেতিয়াবা কি সলনি হৈছে সিহে জানে নিজে ধৰে এতিয়া হ
অ', এতিয়া নিজে এতিয়া নিজে চাই চিতি হেৰি কৰিব। অকনমান ভিজিলেও পিন্ধিয়ে থাকিব এতিয়া।
অ' দেওবাৰে আহে এতিয়া সময় পায় আৰু ধুবলৈ শনিবাৰ দেওবাৰ হে দুটাাৰ দিনত ফোন কৰিলে কাপোৰ ধুই আছো বুলি। তেনেকে কি কৰিছে আহিহে জানো হয় ন মানুহৰ কটানকে পৰিছে।
অ আধা হেৰি কাপোৰ কেইটামান শুকান মেলি দিছিলো অ তটানগৈ পইচা অ অ অ অ 'হ'ব দে
তই কৰিবি আহা হ'বলৈ উ।